কি খবৰ তোমাৰ। কি খবৰ তোমাৰ?
অ আছো এনে ভালে আছো আৰু খবৰ খবৰ ঠিক।
মোৰো চলি আছে। আৰু এনে আজৰি বিজৰি আছিলোবিলো অকণমান তোমাৰ লগত কথা পাতি লওঁ। টাইম পাছ হৈ যাব তুমি ফ্ৰী আছা নে এতিয়া
মোৰ লগত তোমাৰ কি পৰীক্ষা শেষ নিকি।
অ মোৰ এই কেইদিনমান আগতে পৰীক্ষা শেখ হ'ল। তোমাৰ কি এক্জাম খিনি হ'ল নেকি তোমাৰ?
অঁ মোৰোতো পৰীক্ষা শেষ মোৰ ভালেই কেইদিন হ'ল দহদিনমান হ'লেই পৰীক্ষা শেষ হোৱা। এনে তোমাৰ পৰীক্ষা কেনেকুৱা হৈছে।
মোৰ পৰীক্ষা ঠিকে হৈছে এতিয়া এনেকুৱাকে লিখিছো আৰু মোটামুটি মাক্কচ উঠিব লাগে তোমাৰ কেনেকুৱা হ'ল?
মই লিখিছো ঠিকে। মই ঠিকে লিখিছো গোটেই কেইটাই উত্তৰ লিখিছো। কাৰণ এইবাৰতো আৰু লাষ্ট আছিলে নহয় সেই। কাৰণে মই আৰু ভালকে পঢ়ি কে নাই এইবাৰ এইবাৰ গোটেইখিনি লিখ দিছো আৰু
তোমাৰ মোৰো লাষ্টে আছিলে। আচ তু এনে কিবা ভাবিছা নেকি আৰু
কোৱা কোৱা কোৱা।
কি কৰিছ তুমি?
অ মই কৈছিলো এনে আজৰি সময়ত তুমি এনে কি চোৱা মোবাইলত।
এনেই বিশেষ কিবা নাচাওঁ আৰু ক্ৰিকেটো মেইনলি কেতিয়াবা কেতিয়াবা চোৱা হয় আৰু।
অ।
এনেই এইটোৱে আৰু ক্ৰিকেটৰ কাৰণ মই ক্ৰিকেট চাই কিনে ভাল পাওঁ তাতে বিৰাট কোহলি, ৰোহিত শৰ্মা। তাৰ পিছত তোমাৰ এই আগত এম এচ ধনী আছিল নহয়।
অ
এতিয়া ধৰ নতুনকে কিবা বেভবচুৰিয়াবনচি মিছে নেকি বিহাৰৰ স বঢ়িয়া খেলে কিন্তু
অ আই পি এলৰ কথা কৈছা ন আই পি এল মই চাইছো বেভবচুৰিয়াবনচি চাইছো বহুত ভাল খেলি আছে।
এইবাৰ এবাৰ চাগাকে কিবাাই টেষ্ট ট্ৰাই চিজ কিবা এটা হ'ল নেকি কিবা আফগানিস্তান শ্ৰীলংকা আৰু ইণ্ডিয়া এৰ মাজত।
অ হয় আকৌ আই পি এলৰ পাছতে চুৰ হৈছে আকৌ
হয়। তাতে কিবা এই ফাইনেল মেচত শ্ৰীলংকা আৰু চাগে ইণ্ডিয়াৰ খেলা আছিলে। ইমান মনত নাইবাট মই খাইছিলো তো ত'চছত তাৰ পিছত চাকে এই বেভবচূৰিয়াবনচিও চে টোৱানটিফৰ নে টুৱেন্টিনাইন এনেকুৱা বলত কিবা। নাইন্টি ফ'ৰ ৰন মাৰিছে আগতে কিছে জান নে। এই শ্ৰীলংকা যি আছিল ন শ্ৰীলংকাৰ এই টীমে মান বেভাৱ চুৰিবনচিক মানে স্কলিং কৰিছিল আৰু মেচত আউট। কৰি কিনে তাৰ পিছত ইমান খঙ চত যেতিয়া গম পাইছো। আৰু এই কিবা এটা কৰিব আৰু সেই সেইদিনা তাৰপিছত ফাইনেলত গৈ কিনে। চে মাৰিচ আৰু বেভবচুৰিয়াবনচি।
তাকে ময়ো ক্ৰিকেট চাওঁ মাজে মাজে।
অ হয়।
উম।
আৰু তাৰ পিছত চাগে হেৰি কি বুলি কয় এতিয়া ইণ্ডিয়াৰ টি টুৱেন্টি মেইন টিমত আৰু তাৰ জাগা হৈ গ'ল আৰু। এইব এতিয়া খেলিবই থাগে আয়াৰলেণ্ডৰ লগত। হে তুগথমি এইটো চোৱা নেকি কি বুলি কয় অ অমেনচ ট টুৱেণ্টিটো চোৱা নেকিে টি টুৱেণ্টি মেন য ইডিয়ান টিমটো আছে। তেওঁ লোকে খেলাখিনি চোৱা নেকি তুমি?
অ উমেনছ টিম তোমাৰ ক'ব গ'লে আগত যটো আমাৰ মানে ক্ৰিকেট খেলত ইমান এটা মহিলাসকলক
গুৰুত্ব দিয়া হোৱা নাছিলে। ন তেওঁলোকে আগতে খেলিছিলে কিন্তু এতিয়া সময়ৰ লগে লগে যেতিয়া ক্ৰিকেটৰ যিটো মানে ফেন বাঢ়ি আছে ন মানুহে বেছিকৈ ভাল পাই আছে এতিয়া অসমত সকলোৱে চাই আছে ন সৰু বা্ চাব লাগ ডাঙৰ মানুহকে সেইকাৰণে আৰু এতিয়া উমেন। টীমকো আজিকালি বহুত চাপত কৰা হয়। আৰু তেওঁলোককো বহুত সুবিধা দিয়া হৈছে চৰকাৰৰ পৰা যাতে খেলিব পাৰক তেওঁলোকে য প্ৰশিক্ষণ ভালকে পাক তেওঁলোকে যদি কোচ ভাল পাওক তেনেকে এটা এটা ষ্টেডিয়ামত বহুত ষ্টেডিয়ামত আছে। আমাৰ ইফালে য'ত মানে কচিং দিয়া হয়। হয়, এইকাৰণে মই এতিয়া মমেণ্টো চাওঁ
মই মই চ তুমি যাতে চবতকে ভাল। পিলিয়াৰ কাক লাগে মানে খেলুৱ হে লুকিংটো নহয় কিন্তু দেই হে খেলিবলৈ কাক ভাল লাগে। আৰু কোনদি ভালকে খেলিব পাৰে।
অ খেলাৰ বিষয়েো মই চাইছো বহুত ছে কিন্তু মই নাম কেইটা মোৰ ভালকে মনত নাই কিন্তু সজা কথা কাৰণ মই ন তুমি মানে ভালকৈ মনত ৰখাও নাই কাৰণ মই বেছিকৈতো আমাৰ যিটো পুৰষ খেলুৱ আছে তেওঁলোকেহে যেনেকে বিৰাট কোহলি, ৰোহিত শৰ্মা তুমি যেনেকে কৈছা। এইফালে তোমাৰ যাচপ্ৰীত বুমৰাহ আছে হাৰ্দিক পাণ্ডিয়া আছে ন।
শদ বে ৱাৰল থে শত কে বেষ্ট বলাৰ হেৰি জিন বুমৰাই নেকি আৰু চতক ব্যস্ত অলৰাউণ্ডাৰ চাগে হেৰি হাৰ্দিক পানদিয়া হয়নে?
অ ঠিকে কৈছা।
আৰু চাগে হেৰি হাৰ্দিক পাণ্ডিয়া যিটো আছে ফিটনেচ আৰু তোমাৰ। ইঞ্জুৰিৰ মাজত যুঁজি থাকে নেকি?
অ বহুত হয় বহুত ফিটনেছ আৰু ইনঞ্জীৰ হৈ। থাকে কাৰণ এই খেলুৱবোৰৰ মানে এনেকুৱাই থাকে তোমাৰ ট্ৰেইনিঙৰ সময়তে সিহঁত ইঞ্জুৰি হৈ যায় বা হয়ত খেলৰ সময়ত তেতিয়া তেওঁলোকক ৰেষ্ট দিব লাগে। কাৰণ যদি কিবা বেয়া বেলেগ কিবা হৈ যায়। তেতিয়াহ'লে তেওঁলোকৰ পাছত ক্ৰিকেটে তেওঁলোকে খেলিব নোৱাৰিব ন সেইকাৰণে তেওঁলোকৰ ৰেষ্টটো দিয়া হয় অলপ কিবা হ'লেই তেওঁলোকক ৰেষ্টৰ কাৰণে থাকিব দিয়া হয় একমাহ দুই মাহ সেনেকুৱা তে তেওঁলোকে খেলিব নোৱাৰে। বেয়াও লাগে চাই কেনে কিন্তু ক'ব গ'লে তেওঁলোকৰ হেল্থো বেছি দৰকাৰ ন তেওঁলোকৰ স্বাস্থ্য
হয় আৰু মই চাইছো তাইক ধৰ ৰিকভাৰীটো যিমানে মানে ডাঙৰ এক্সিডেণ্ট নহওঁক কিয় ৰিকভাৰীটো বহুত ফাৰ্ষ্ট হয় তেনেকুৱা হেৰি ৰিচবপন্থৰ যে এক্সিডেণ্ট হৈছিল। তথাপি ইমান ফাষ্ট ৰিকভাৰী হৈছে চাইছানে তুমি।
অঁ চাইছোঁ লগতে তোমাক ক'ব গ'লে চোৱা মেডিচিনৰ এইফালে তোমাৰ চাপৰ্টটো আছে নহয়। আৰু এইফালে তোমাৰ ক'ব গ'লে অলপ ইমান ভাগ্যটোও বহুত ভাল থাকে সেইকাৰণে তেওঁলোকৰ এ যিটো স্বাস্থ্য আছে সেই আগৰ নিচিনা আকৌ ভাল হৈ পৰে, সেইকাৰণে ঋষভ কথাটো বহুতে জানে যি ধৰনে এক্সিডেণ্টটো হৈছিলে। তাৰ পিছত সি যে আকৌ কেনেকৈ বাচি আহিল সেইটো কথা সকলোৱে ভাবে।
আৰু তুমি জানানে সি মই কিন্তু বহুত বেয়া পাওঁ দেই এইটো কাৰণ বিৰাট কোহলিৰ টেন থাউজেনড টেষ্ট ৰানচৰ বহুত ওচৰে পাজৰে আছিলে, তথাপিও মানে কি বা হ'ল বাহিৰা কিবা। যিটো কাৰনে টেষ্টৰ পৰা ৰিটায়াৰমেট ল'ব লগা হ'ল মই বহুত দুখ পাইছো দেই ৰিটায়াৰমেন্টৰ নিউজটো শুনি কিনে। বিৰাট ক'হলি।
হয়, মই গম পাইছো নিউজটো, সি টেষ্ট ৰান দেখি দছ হাজাৰ বনাব বুলি ভাবিছিলে কিন্তু তাৰপিছত কিবা হ'ল এনেকুৱা যে পাছত আৰু সি তেষ্টোলৈকে নগ'লে হয়তো চবে কয় যে
এ তোমাৰ গিলৰ কাৰণে বা হয়তো যি-যি তোমাৰ যিটো আছে। তাৰ সেই কেপ্তনৰ কাৰণে কিবা প্ৰব্লেম হৈছে অ' কিন্তু তাৰ পাছত কেতিয়া নাজানো কি হৈছে বাট সি আৰু তেষ্টৰ ৰানচ নবনালে দচৰ ৰানচ হ'লে হয় তাৰ পাছত সি আকৌ নতুন এটা জোতাও সি মাৰ্কেটলৈকে অলপ লঞ্চ কৰিলে বজাৰলৈ আনিলে তুমি গম পাইছা নহয় জোতাটোৰ বিষয়ে।
হয় নাই এনে কিবা শুনা নাই কিবা এনে চাইছিলো কিবা তেষ্ট ৰানছ কিবা এনেকুৱা কিবা কিবা এনেকুৱা এনে চাই আছিলো আৰু ক'বাত আহিছিল আৰু।
উম, মই চাইছো এই তোমাৰ ওৱান এইট। ওৱান এইট বুলি এটা জোতাৰ সি ব্ৰেণ্ড লঞ্চ কৰিছে ৰিচেণ্টলি আৰু তাৰ যিটো দামটো আছে সেই দাম দচ হাজাৰ লিখিছে দছ হাজাৰ কাটি কিনে তাতে ডিছকাউণ্ট লগাইছে, ডিছকাউণ্ট লৈ কিনে ন হাজাৰ দুইশ ত্ৰিশ এনেকা লিখ লিখিছে দামটো যিটো তাৰ টেষ্ট ৰানচৰ দাম হয়।
আচ্ছা। মানে নিজে এটা ব্যঞ্জ অধ কৰিছিল ন। কি এতিয়া কি এটো হয় ইণ্ডিয়াত কৰিছে নে বাহিৰত কৰিছে।
এইটো ইণ্ডিয়াত কৰিছে এইটো স্পেচ খালি ইণ্ডিয়াত কৰিছে আৰু এক লাখ তোমাৰ ডেৰ লাখ মানুহে বেছিয়ে কিনিলেও। সেই জোতাযোৰ আৰু ইমান দামী জোতা আৰু ইমান ভালো নতুন ব্ৰেণ্ড হয়।
নাই বিৰাট কোহলি চাগে ফেমাছ হোৱাৰ বাবে ইমান বিক্ৰী হ'ল নেকি হঠাতে।
অ' সেইটোতো হ'বই আৰু সেইফালে ৰেড বল ক'ব গ'লে তাৰ টেষ্ট যিটো ক্ৰিকেট আছিলে সেই টেষ্ট ক্ৰিকেট ওপৰতে সি থিম কৰি কেনে এই জোতাটো বনাইছে আৰু তাৰ দাম টো সেনেকুৱা ৰাখিছে যাতে মানুহে সেনেকুৱা চাব কিনিব মনত কৰিব।
আৰু তুমি জানা নেকি ইমান মানুহে ইমান খে ক্ৰিকেট খেলো-খেলো কৈ আছে। কিয় জানা নে ইমান মানে মানুহৰ ভিতৰত উৎসাহটো কিয়।
অ' উৎসাহটো চোৱা তুমি চাব পাৰা কাৰণ যেতিয়া আমাৰ ক্ৰিকেট খেলিব পাৰে ছিক্স মাৰে ফ'ৰ মাৰে ন তেতিয়া চাইকেনে বেছি ভাল লাগে তেওঁলোকে ইমান জোৰেকে কে মাৰে, ইমান ফাষ্ট এটা বলাৰ বা যোনে মান স্পিন কৰি কেনে বলটো দিয়ে তাৰ পাছত তেওঁলোকে সেই বল ইমান সহজতে মাৰি কেনে সেই ষ্টেডিয়ামৰ বাহিৰত লৈ যায় তাৰপিছত তোমাৰ সেই জনতাৰ মাজত যিসকলে বহি থাকে চিটত গোটেই ষ্টেডিয়াম ভৰ হৈ থাকে তে সেইবোৰ চাইকিনে উত্তেজিত বেছি বাঢ়ি যায়। সেইকাৰণে আজিকালিতো গলিয়ে গলিয়ে গলিয়ে তাৰপিছত এইফালে চহৰ চব আজিকালি চবেই ক্ৰিকেট খেলে, সৰু- সৰু বাচ্ছাক লৈ কিনে ডাঙৰ মানুহৰ লৈ কিন্তু সকলোৱে ক্ৰিকেট খেলে আৰু ষ্টেডিয়ামত গৈ কিনেও বহুতে খেলে তুমি এনে ষ্টেডিয়ামলৈকে গৈছা নেকি কেতিয়াবা। অ'।
হয় মই গৈছিলো এবাৰ গৈছিলো কিবা ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ কিবা টেষ্ট মেচ আ ছিল নেকি চাগে চেকেণ্ড টেষ্ট নে থাৰ্ড টেষ্ট কিবা এনেকুৱা আছিল। এই গুৱাহাটীত আমাৰ যিটো বৰ্ষাপাৰা ষ্টেডিয়াম। তাতে হৈছিলে আৰু তেতিয়া গৈছিলো মই। প্ৰথমদিনা গৈছো, তুমি গৈছিলা নেকি কেতিয়াবা?
অ ময়ো গৈছিলো মই প্ৰথম দিনাতো গ'লো। অৱ ষ্টেডিয়ামত মই টেষ্ট টিউএ চাব কাৰণে গৈছিলো তুমি যিটো কলা, ষ্টুডেণ্ট টিকট আহিছিলে পঞ্চাশ টকাকৈ মই তেতিয়া ললো লৈ কেনে মই এজন বন্ধু -ৰ লগত গৈ কিনে চাই আহিলো। সেইদিনাতো ভাল লাগিলে মোৰ মই চাৰি পাঁচ ঘন্টা সিদিনা চাই থাকিলো। তাৰ পাছত আকৌ পিছদিনা আকৌ মোৰ যাব লগা হ'ল আকৌ সোৰ বায়েচ ছোৱালীয়ে আৰু ল'ৰাক লৈকে নে। সিহঁতে ক'লে যে সিহঁতকো দেখাই আনিব লাগে ত আকৌ মই টিকেট কৰি কেনে বঢ়িয়াকে আমি তিনিজন আকৌ সেই দিনটো আমি তাতে ক্ৰিকেট চালো আমাৰ বৰ্ষাপাৰা ঘৰৰ ওচৰতে হয়, বেছি দূৰো নহয়। মই দহ মিনিটত যাই পাওঁ। তেতিয়া চালো মই বমলাৰ বল জশপ্ৰীত বুমৰাই কেনেদৰে বল কৰে, তাৰপিছত কেনেদৰে বেট -টিং কেনেকুৱা টেষ্ট ক্ৰিকেট চলি থাকে চাই কেনে বহুত ভাল লাগিছে।
তাতে কিন্তু এটা বস্তু বহুত বৰ ডাঙৰ সমস্যা। দেই এই খোৱা বোৱা সমস্যাটো, খোৱা বোৱাৰ সমস্যাটো।
খোৱা লোৱাৰ দাম বহুত বেছি হয় ন!
সেইটোয়েতো সেইটোয়ে বহুত বহুত ডাঙৰ সমস্যা যিবিলাক মানুহ তাত ইমান পইচা নাই কেনেকে খাব!
তাতে মই দেখিছো একগিলাচ পানীৰ দামে সিহঁতে পঞ্চাশ টকাকে লৈ আছিলে একগিলাচ এই ঠাণ্ডা কল্ডড্ৰিংকৰ দামে তেওঁলোকে পঞ্চাশ টকা লৈছিলে যিটো দহ টকাৰ বটলতে পাই যায়।
চিপছৰ দাম যিটো মানে দ দহ টকা বিশ টকা আছিল ন সেইটো মই কিনিছিলোতো এটা সেইটোৰ দামৰ মানে পঞ্চাশ ষাঠি টকা লৈছিল আৰু বহুত লুটপাত কৰি থাকে
তাকে ইমান দাম বঢ়াই দিয়ে ইমান আচলতে নাথাকে কিন্তু
সেইটো দি এনেতো টিকেটৰ পৰা পায়ে আৰু বাহিৰৰ পায়ো লাগে তেখেত
তাকেই কোম্পানী অ কোম্পানীবোৰে ভাড়াটো দিয়ে ঠিক আছে গম পাইছোঁ কিন্তু ভাড়াটো দিলেও মানে ইমান বেছি দামটো লগাব নালাগে কাৰণ বিশ টকাৰ এটা ডাঙৰ বটলৰ দাম সিহঁতে এশ টকা ডেৰশ টকা তাৰপাছত এইবোৰত দুশ টকাটো বিক্ৰী কৰে ইমান বেছি দামটো নহয় ন এটা বস্তুৰ দাম
হয় দিয়াচোন আৰু তুমি ক্ৰিকেটটো খেলিবা নেকি মোৰ মানে তোমাৰ লগত খেলিবলৈ ইচ্ছা গৈছে আৰু কেতিয়াবা খেলিবা যদি আহিবাচোন
অ এনেই তুমি খেলা নেকি কোনখিনিত খেলা
এ আমাৰ ঘৰৰ ওচৰৰত এটা ময়দান আছে আৰু তাতে কেতিয়াবা খেলো
অ আচ্ছা তোমাৰ ঘৰৰ ওচৰতে পথাৰ আছে ন মানে মোৰে ইমান খেলা নহয় কিন্তু তোমাৰ লগত কেতিয়াবা সময় পালে মই যাম দিয়া খেলিবৰ কাৰণে
দিয়া ঠিক আছে দে
ঠিক আছে দিয়া